অ ব্ৰাঞ্চত
হেল্ল
অঞ্জল ভাই প্ৰিয় বচা
অঐ আছোৰা নে কত তই
মই উঠ নাই মাত্ৰ বাকী কিবা খালি নে নাই।
মই হা খোৱা নাই ৰ মই আহিলো জিমৰ পৰা আহিলো।
আজি জিম গৈছিলি।
উম জিম গেছিলো জিমৰ পৰা আহিলো। হা আজি অ সেই বন্ধো লেগ মাৰলো আৰু টাই চপ মাৰিছো।
অটো লাগি গ'ল টাইছত মাৰা নেকি
উম
ঠিকেই আছে লেগৰ কেইটা এক্সাৰচাইজ মাৰা
লেব চাৰিটা মান মাৰো চাৰিটা পাঁচটা যদি টাইম থাকলি পাঁচটা মাৰো টাইম যদি কম থাকে চাৰিটা মাৰো আৰু
অহ তাইচব কেইটা মাৰা।
হা
তাইচাইছেপৰ কেইটা মাৰা
অ তাই চপৰ কাৰণে তিনি টাইম আৰু
তিনটা
উম
মাৰ না নাই বেলেগৰ
অ লেগৰ কৰা ন স্কাদ মাৰো
অ স্কডটো মাৰব লাগে মানে। ইম্পৰ্টেণ্ট হয়।
মাৰো মাজে মাজে।
লেগ পিছতকে স্কোৱাড মাৰিলে বেছি ষ্ট্ৰেণ্ড বাঢ়ে।
অঁ অঁ
কাৰণে
মাজে মাজে মাৰো কেইয়াবা সময় ললে নামৰ যদি মানুহ চানুহ বেছি থাকে তিনটা ঠাইতে মাৰি থাকে এতিয়া এক পিছ দিনা বেলেগ দিনা ম আৰু
তেনেকুৱা ৰ'দ দিছিলে আজি
অ ভে ৰাস্তাত মানুহ চানহ নাই আকৌ
বাকী মইতো লগাদজি উ মই ভাবিলো অলপ বিশ্ব স্বাস্থ্যৰ কথাই পাতো আজিকালি চবৰে বতৰটোৰ কাৰণে গা চা বেয়া হৈছে ন হয় বৰষুণ হয় ৰ'দ তইটো জানাই বিশ্ব স্বাস্থ্য কেৱল এটা চিকিৎসালয় নহয়
উম।
উ ইয়াৰ লগত মানে মানুহৰ শৰীৰৰ সম্পৰ্ক জড়িত হৈ আছে মানসিক সম্পৰ্ক জড়িত হৈছে
উ
ই মানে দেশৰ এটা স্বাস্থ্য সমস্যা মানে হয় যিটোৱে আন দেশতো মানে প্ৰভাৱ পেলাব পাৰে সেই মে বিশ্ব স্বাস্থ্য এতিয়া আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এটা গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে আজিকালি
অহ
তই বিশ্ব স্বাস্থ্য বুলিলে মানে কি বুলি ভাবা
বিশ্ব স্বাস্থ্য মানে সেই আৰু ধৰ মানে বিশ্বজুৰি ধৰ মানুহৰ মানে স্বাস্থ্যটো উন্নত কৰিব লাগে বা যিবিলাক ৰোগ আছে সেইবিলাক প্ৰতিৰোধ কৰিব লাগে। আৰু স্বাস্থ্য সেৱাটো মানে সকলোৰে বাবে সহজলভ্য কৰি দিব লাগে। আৰু মানে বিভিন্ন দেশৰ মাজত যিটো স্বাস্থ্যৰ ওপৰত স্বাস্থ্য বিষয় আছে সেই বিষয়টোৰ ওপৰত মানে সহযোগিতাটো বৃদ্ধি কৰিব লাগে আৰু সেইয়া সেইটোৱে মানে আৰু বিশ্ব স্বাস্থ্য
আচ্ছা এনে কি স্বাস্থ্য মানে কেৱল অকল ৰোগ নাথকা অৱস্থা নেকি?
নহয় নহয় মানে ৰোগ নহয় যদি তাৰ মানে বেমাৰ হয় নাথকে যদি তেতিয়া মানে ভাল স্বাস্থ্য অহ থাকে সেইটো কথা নহয় মানে ৱৰ্ল্ড হেল্থ অৰ্গনাইজেচনৰ মতে মানে স্বাস্থ্য মানে সে আৰু ধৰা শাৰীৰিক, মানসিক, সামাজিকভাৱে সুস্থ অৱস্থা আৰু। আৰু মানে কেৱল ৰোগ বা দুৰ্বলতাই মানে নথকাতে মানে স্বাস্থ্য নহয় আৰু তাৰ মানে শাৰীৰিক ভাৱে ভালে মানসিকভাৱে সকলোবোৰ সামাজিকভাৱে সুস্থ ৰাখব লাগব। তাই মানে এটা সুস্থ শৰীৰ হয় আৰু অল বেমাৰ থাকলে যে শৰীৰটো মানে সেই হৈ যাব গল বেয়া বেয়া যাব সেইটো কথা নহয় আৰু
এনে মানে বিশ্ব স্বাস্থ্যটো ইমান গুৰুত্বপূৰ্ণ কিয়
বিশ্ব স্বাস্থ্যটো এইটো গুৰুত্বপূৰ্ণ কাৰণ চবেই এ আজিৰ পৃথিৱীত মানে মানুহে দেশ দেশ মানে দেশ বিদেশ বিলাক ভ্ৰমণ কৰি থাকে ন ট্ৰেভেল কৰি থাকে তাৰছত মানে এটা মানে ধৰ সেই দে যদি কিবা বেমাৰ চেমাৰ থাকে তেতিয়া মানে দেশ ভ্ৰমণ চ্ৰমণ কৰবাই গলে সেই সেই বেমাৰটো মানে মানে হৈ অহাৰ চান্স থাকে আৰু এটা হয় ইয়াৰ ফলত মানে যেতিয়া এইখন নি নিজৰ দেশলৈ উভতি আহিব তেতিয়া মানে আহাৰ ফলত মানে তাৰে তাৰে তাৰ সেই মানুহ লগত যি সেইবিলাকৰ হৈ যোৱাৰ চান্স থাকে
এনে ইয়াৰ মূল লক্ষ্যটো কি
ইয়াৰ মূল লক্ষ্যটো হ'ল সেই আৰু মানে সকলো মানুহ মানে যিটো স্বাস্থ্যৰ মানে গুণগত সেৱা আৰু সেই সেৱাটো লাভ কৰিব লাগে বা ৰোগ বিলাক প্ৰতিৰোধ কৰিব লাগে। আৰু মাতৃ আৰু শিশুৰ মানে স্বাস্থ্যতো উন্নয়ন কৰিব লাগে ত পুষ্টিকৰ খাদ্য খাব লাগে। বা যিটো টিকাকৰণ বুলি কয় সেইটো সময়মতে কৰিব লাগে আৰু যিটো সুস্থ জীৱন ধাৰা মান সেইটো নিশ্চিত কৰিব লাগে আৰু। এটোয়ে মানে স্বাস্থ্যৰ আৰু মূল লক্ষ্য আৰু
আচ্ছা এনে সংক্ৰামক ৰোগ মানে কি?
সংক্ৰামক ৰোগ মানে সেই আৰু চা, মই যিটো কলো মানে যেতিয়া আমি দেশ-বিদেশত ভ্ৰমণ কৰ যদি সেই দেশত মানে যদি কিবা বেমাৰ-চেমাৰ হৈ আছে যদি আমাৰ তাত আহি যায়। সেইটোকে মানে সংক্ৰামক ৰূপ বুলি কয় মানে এ যি যিবিলাক বেমাৰ মানে সংক্ৰামক হয় এজনৰ পৰা আন এজন ৰোগক ল আন এজন এজনৰ পৰা মানে আন এজন ৰোগীলৈ মানে বিয়পে আৰু সেই বিলাককে মানে সং ক্ৰামক ৰূপ বুলি কয়। ধৰ এইবিলাক মানে ভাইৰাছ হওক, বেক্টেৰিয়া ফাংগাছ, বা পৰজীৱী এইবিলাকৰ দ্বাৰা মানে সৃষ্টি হয়, আৰু মানে সেনেকা মানে বেমাৰবিলাক হল ক'ভিড নাইনটিন হ'ল, মেলেৰিয়া। সেইবিলাক আৰু মানে।
আ আৰু অ সংক্ৰামক ৰোগ
অসংক্ৰামকটো মানে সেই আৰু যিহেতু সংক্ৰামক ৰোগটো এজনৰ পৰা আন এজনলৈ বিয়পে না আৰু অসং সংক্ৰামক ৰোগটো মানে নিবিয়পে মানে এজনৰ পৰা আন এজনলৈ। কিন্তু শিশুৰ পৰা আৰম্ভ কৰি মানে শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক লোক যিমান আছে। মানে বহু লোক সে আৰু। মানে টীকাকৰণ যোনটো সেইটো টীকাকৰণটো মানে ল'ব লাগে আৰু। মানে তাৰ জৰিয়তে মানে বহুত ৰোগ নিয়ন্ত্ৰণ কৰব পাৰি আৰু।
কিয়া ল'ব লাগে টীকাকৰণ?
টীকাকৰণটোচোন ক'লোৱে মই। মানে টীকাকৰণটো ললি মানে সেয়াই আৰু মানে কাৰণ আমাৰ টীকাকৰণটো মানে বছৰে বছৰে থাকি যায় ন। ধৰ তিনি বছৰত থাকে, পাঁচ বছৰ থাকে, বাৰ, দহ বছৰত থাকে, পোন্ধৰ বছৰত থাকে, বাৰ বছৰ কা মাজে মাজে বয়সত থাকে না। সেইটো ললি মানে সেই আৰু ধৰ এই যিবিলাক কিছুমান বেমাৰ থাকে আৰু ধৰ এইবিলাক এ জাপানী এনকেফেলাইটিছে হওক বাৰটো এইটো কি কিয়? এ তাৰে লগত ধৰ আৰু এ কি বেমাৰ আছে এইটো মেলেৰিয়া চেলেৰিয়া হা সেইবিলাক মানে নহয় আৰু সেইটো মানে টীকাকৰণটো ল'ব লাগে আৰু
আচছা আৰু পুষ্টি ভূমিকাটো কি?
পুষ্টিৰ ভূমিকাটো সেয়াই মানে পুষ্টি মান কি আৰু যিটো আমি সুষম আহাৰ সেই সুষম আহাৰ টো মানে আমাক শক্তি দিয়ে আৰু যোনটো আমাৰ জ জকীয়া বেমাৰ চাৰ হলে আৰু বেমাৰটো মানে অলপ প্ৰতিৰোধ কৰাৰ মানে ক্ষমতা বৃদ্ধি কৰে। আৰু সেই আৰু শিশুৰ খ যদি পুষ্টিকৰ খাদ্য খাই আৰু মানে। তেতিয়া মানে শিশু এটাৰ মানে সঠিক বৃদ্ধি হয় আৰু বিকাশ হয় আৰু। এইটোৱে কথা। সেইকাৰণে মানে পুষ্টিকৰ খাদ্যটো খাব লাগে। মানে ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পুষ্টিকৰ খাদ্যই।
আচ্ছা, আচ্ছা নে হেৰি মানসিক স্বাস্থ্যটো গুৰুত্বপূৰ্ণ নেকি ইয়াৰ কাৰণে?
মানসিক স্বাস্থ্যটো গুৰুত্বপূৰ্ণ। কাৰণ চা যেতিয়া ব্যক্তি এজন মানে বেমাৰ নহাকৈ থাকব আপোনাক সুস্থ ব্যক্তি বুলি কোৱা নাযায়। মানুহজন মানে সুস্থ শাৰীৰিক ভাৱে মান মানসিকভাৱে মানে এই গতি কেইটা চাইডৰ ব মানে ভালে থাকে। কাৰণ মানে শৰী মানে শাৰীৰিক স্বাস্থ্যৰ দৰে মানে মানসিক স্বাস্থ্যৰ দৰে মানে সমান গুৰুত্বপূৰ্ণ হয় আৰু। মানসিক চাপ হল, উদ্বেগ হওক বা হতাশ বা নিঃসংগতা এইবিলাক মানে সমসাম সময়মতে চিহ্নিত কৰি মানে চিহ্নিত কৰি মানে সহায় লোৱাটো চিহ্নিত কৰাত মানে সহায় লোৱাটো প্ৰয়োজন আৰু। ধৰ আৰুকেইটা কি হৈ থাকে এইবিলাক বচ মানে চেকাপ কৰি থাকব লাগে। হয় প্ৰেচাৰ চেচাৰেই হক বা বেলেগ আৰু মানে হতাশাত ভুগি থাকা, বা নিসংগতা ভুগা এইবিলাক মানে মাজে-মাজে চে কৰি থাকাৰ প্ৰয়োজন আৰু।
আচ্ছা বিশ্ব স্বাস্থ্যত মানে মাতৃ আৰু শিশুৰ স্বাস্থ্যটো গুৰুত্বপূৰ্ণ কাৰমান- অ-
এইটো গুৰুত্বপূৰ্ণ কাৰণ কি জান যেতিয়া এটা সুস্থা ম থাকোঁ তেতিয়া মানে এটা সুস্থ শিশুৰ হ'ব আৰু ত যেতিয়া গৰ্ভকালীন অৱস্থাত থাকে সেই সময়ত মানে ভালকে যত্ন ল'ব লাগে বা নিৰাপদ প্ৰসৱ বা শিশুৰ যিটো দিশ শ্ষাকণ থাকে সৰুতে বয়স অনুসই মানে মাহতে বয়স বয়সত সেইটো বা যিটো পুষ্টি আৰু মানে সেইটোক মানে বিশ্বৰ মানে অন্যতম বিশ্ব স্বাস্থ্যৰ মানে এটা অন্যতম অগ্ৰাধিক
আচ্ছা আৰু পৰিষ্কাৰ পানীৰ লগতো কিবা স্বাস্থ্যৰ সম্পৰ্ক আছে নেকি?
পৰিষ্কাৰ পানীৰ সৈতে স্বাস্থ্যৰ এটা সম্পৰ্ক আছে এগম চবি যদি আমি বিশুদ্ধ খোৱাপানী খাওঁ
অ
যে মাৰ উন্নত মানে পায়ু নিষ্কাশন ব্যৱস্থাটোহে তেতিয়া মানে বহুতো আৰু যিবিলাক মানে পানীত ভাই মানে ৰ ৰোগ বিলাক আহে সেই ৰোগ বিলাক মানে প্ৰতিৰোধ কৰিব পাৰি আৰু সেইকাৰণে আমি পৰিষ্কাৰ পানী খাব লাগে আৰু
আচ্ছা এনেইটো পৰিৱেশে মানে স্বাস্থ্যৰ কেনে ধৰণৰ প্ৰভাৱ পেলাই
পৰিৱেশে পৰিৱেশে মানে স্বাস্থ্য যদি আমাৰ পৰিৱেশ যদি ধৰ মানে বায়ু প্ৰদূষণ হৈ থাকে বা পানী প্ৰদূৰষণ হৈ থাকে বা জলবায়ু পৰিৱৰ্তন হৈ থাকে বা মানুহে যদি বন বিলাক ধ্বংস কৰি থাকে আৰু তেতিয়া এই সকলোবিলাক বস্তু মানে পৰিৱেশে না এতিয়া মানে মানুহৰ স্বাস্থ্যৰ ওপৰতো মানে এটা প্ৰতক্ষ পৰ্ব যদি বায়ুটো প্ৰদূষণ হৈ থাকে কাৰণ আমি য তিয়া উশাহ লোৱাৰ সময়ত মানে আমাৰ কষ্ট পাম বা পানী প্ৰদূষণ হৈ থাকিলে পানীৰ পানীৰ ফলনি যিবিলাক ৰোগ হয় ডায়েৰিয়া কলেৰিয়া সেইবিলাক হ'ব
আচ্ছা
তাৰ মানে পৰিৱেশৰ মানে স্বাস্থ্যৰ প্ৰভাৱ পেলাই আৰু
উম এনে চব মানুহে স্বাস্থ্য হেয়া কৈ না
সেইটো চাবি মানে ধৰা যিবিলাক মানে উন্নত দেশ আছে আৰু সেই দেশ বিলাকত মানে উন্নত স্বাস্থ্য সেৱা আছে আৰু আৰু ধৰ যিবিলাক মানে কিন্তু উ যিবিলাক মানে কিন্তু উন্নয়নশীল দেশতকৈ মানে আৰু উন্নয়নশীল চিকিৎসকে হওঁক বা ঔষধে হওঁক বা চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত মানে কিছুমান এটাও মানে অভাৱ দেখা যায় আৰু মানে সেই অভাৱটো মানে পূৰণ কৰিব লাগে আৰু অকল মানে বাকী ক্ষেত্ৰত উন্নয়ন হৈ থাকিলই নহয়ে স্বাস্থ্যৰ ক্ষেত্ৰত মে উন্নয়ন হব লাগে আৰু যাতে সকলো মানুহে পায় আৰু স্বাস্থ্যৰ সেৱা আৰু সুবিধাটো
অ আৰু সুযোগে মানে স্বাস্থ্য কেনেধৰণে সহায় কৰে
প্ৰযুক্তিয়ে প্ৰযুক্তিয়ে ধ এতিয়া যটো টেলিমেডিচনে হওক বা ডিজিটেল স্বাস্থ্যৰ ৰেকৰ্ড কৰা বা এ আই হওক বা মোবাইল স্বাস্থ্য সেৱা আৰু মানে অনলাইন যিটো পৰামৰ্শ আছে আৰু সেইবিলাক মানে সহজ কৰি তুলিছে আৰু কাৰণ ত আজিকালি আমি কিয় এটা টেবলেট লেতৰ বিষয়ে নাজানিলেও আমি গোগলত মাৰি দিলে সেই বস্তুটোৰ বিষয়ে দিটেইচত আহি যায় ইউজ কেনকে কৰব লাগে কেইটা খাবা লাগে সেনেকা বস্তু বিলাক আহি যায় বা ধৰ আজিকালি অনলাইনতো মানে ধৰ বেমাৰ হ কিনে ডক্তৰ লগত ভিডিঅ' কলৰ জৰিয়তে দেখাব পাৰি ন সেয়ে সেইটো মানে প্ৰযুক্তি সহায় কৰিছে ত মানে সময়তটো কম হৈ গৈছে আহ পৰিবহনতটো অলপ কম হৈছে ক'ত যাব নালাগে ঘৰতে বহিকিনা কৰিব পাৰি আৰু
আচ্ছা এনে বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাটো কি
ভূমিকাটো হ'ল মানে ৱৰ্ল হেল অৰ্গনজ বিশ্ব বিশ্বৰ যোনটো মানে স্বাস্থ্য নীতি বা গৱেষণা বা ৰোগ নিয়ন্ত্ৰণ বা টীকাকৰণ আৰু মানে বিভিন্ন দেশৰ মাজত মানে এটা সহযোগিত বৃদ্ধি কৰে আৰু সেইটোৱে সেইটোৱে মানে ইয়াৰ ভূমিকা এ মানে দেশ বিলাকৰ মাজত মানে এটা সহযোগিতা বৃদ্ধি কৰি থকা আৰু
উম আৰু স্বাস্থ্য আৰু অৰ্থনীতিৰ মাজতো কিবা সম্পৰ্ক আছে নেকি
স্বাস্থ্য আৰু অৰ্থনীতিৰ মাজত মানে কি আৰু যেতিয়া যদি মানে স্বাস্থ্যটো ভাল থাকে মানে দেশ এখনৰ জনতাৰ তেতাহে মানে অ মানুহে সেই কৰণৰ ব্যৱহাৰ কৰা পাৰব বা কৃষি কাৰ্যত লিপ্ত হৈ থাকিব আৰুব মানে উন্নয়ন কৰিব হব না তেতিাহো অৰ্থনীতিটো উৎপাদনশীল হ'ব না আৰু যিটো অসুস্থতাটো বৃদ্ধি পায় তেতিয়া মানে সেইয় আৰু যিটো চিকিৎসাৰ খৰচৰে সেই চিকিৎসাৰ খৰচটো মানে বেছি বৃদ্ধি পাই যাব আৰু মানে অৰ্থনীতি ক্ষতিগ্ৰস্ত হ'ব কাৰণ তেতিয়া বস্তু বস্তু বেছি উৎপাদন কৰিব নোৱাৰব ন সেইটোৱে কথা